অ
শুনিছানে অঁ এতিয়া শুনিছোঁ অ
অ অ মইয়ো শুনি আছো কোৱা কোনটো পকে ক খ লাগ ক কিবা
অ তাকে মই এইফালে হেলৈ হেলৈ কৈ আছো
অ অ মাংসখিনি চোৱা নাই অ অ তাকেই হেৰি মই যে কৈছিলো অংকেলজন আহিছিলে বুলি
মাংস আনিছিলে অ অ তিছ হেৰি আমাৰ বৰালি মাছ
অ অ
চাপৰি পৰাাইনিছে বিলৰ বৰালি পেক ধনিী দিলেহি তাকে এয়া বনাইছোঁ ইমান ফুটিছে গোটেই গাই চাই তেল পৰিছে উম
কিবা শব্দ আহিলে কবাচোন হা মোক মানে কুলাৰটো লগাই থোৱা আছে যে
অ অ হ'ব নাই আহা বাৰু
তাৰ পৰাা এতিয়া ভাত ভাত হোৱা নাই নে বনাইছেোহি
ভাত হল হল মানে ভাত মই উঠাই থৈ আহিছো চিটি মাৰিলে তাৰহত মাংস উঠালো মাংসও হৈ গৈ
কি মাংস
লুকাল মগে
অঁ অঁ
উম আনিলে ভালে আনে বাৰু
অঁ অঁ
সৰকেও আনে
আহ
আধা বনাই মেলি আধা থৈও দিছো
অ অ সেই মহা আহিলে জানো
উম উ আহ আহিল
আহ অ
আমাক সৰু বেবীয়ে গমেই নাপায় ইমান কুলাৰৰ মানে কুলাৰটো ডাঙৰ যে ইমান ভাল পাইছে একে হম
অ সি মমানে আজি একেবাৰে বিন্দাছ হৈছে আৰু
উম ইমান ধুনীয়াকে শুইছে দেখিলে মৰম লাগি যাব
অ সেইটোয়ে হয়
উম মই তোমাক বাৰু পিছত দিম ফটো মাৰি
অ
অ ইমান ধুনীয়াকে শুই আছে দুইটা হাতে একেবাৰে ওপৰলে দি লৈ পেলাই নমস্কাৰ কৰি শুই আছে
আমাৰ ডাঙৰ পৰীক্ষাই পৰীক্ষা স্কুলে বন্ধ নিদিয়া হ'ল অ
তাকে বেচাটো মাজে মাজে মাৰো খায়
আজিও মাৰিলে মা মোক
কিয় বাৰু
এ বেয়া কথা কবলৈ শিকিছে
অঁ
বেয়াকে কয় মোক বেয়াকে কয়
অঁ
সিমানে বেছি দিন থাকিলে বেয়া পায় তাৰ মতে মানে কেইদিনমান থাকি মানুহ বিলাক গুচি যাব লাগে
অ আমি আকৌ কাৰণ কিমান ৰাখিছে আমাৰ একেবাৰে গুণগুণকো একেবাৰে
ন তোমালোকে গালি চালি নিদিয়া যে মই এতিয়া গালি গালি দি থাকো মানে কি কৰে জানানে মন গলে বুলি য'তে ত'তে মানে থুয়াই দিব মন গলে বুলি চেণ্ডেল পিন্ধি ক'ৰবাত উঠি দিব আৰু মই মানে সেইবিলাক সহ্য কৰিব নোৱাৰো
এতিয়া পকাখনত বহি আছো ধৰা সি তিতা চেন্দেলটো লৈ পেলাই গুচি যাব ওচৰেদি
অ' অ'। তাকে হে। আমাৰো আলহী এজন অহাৰ কথা আছিলে ভাত খাবলৈ।
কোন আলহী?
এই ববি বটাহ। তাৰপিছত দেউতাই কলে বৰালি মাছ আনিছো বুলি, তোমাক বোলে যাম বুলি ক'লে, তাৰপৰা জানো এই আজি বতৰ বেয়া এইমাত্ৰ এই বৰষুণ দি আছে।
অ'।
ভাল লাগিছে বতৰটো অলপ ঠাণ্ডা পৰিলে যে আবেলি বতাহ এচতেই আহিছিলে একদম ধুমুহা অহা দি।
নাই, ইয়াত বৰষুণ নাহে।
বতৰটো ঠাণ্ডা পেলাই দিলে, এতিয়া ভাল বতৰ অ' বৰষুণ দি আছে।
আচ্ছা আচ্ছা।
মই মানে ভাত হৈছে আৰু এইয়া বিলাহী দি বনাইছোঁ ধুনীয়াকে আলু বিলাহী মাছে।
হম হম।
গোটেই গালে চালে চকুৰে তোকে প ফুটি পেলাই পৰিলে। এ দে ইউ টিউবত দেখুৱাই নিমখ অকণ দি ল'ব কয় নিমখ অকণ দিওঁতেও সুধিছে আকৌ চেনী দিওঁ দিবলৈ কয় আগৰ দিনৰ মানুহে চেনি দিছো তেলত তথাপিতো ফুটিছে।
হে মাছ ফুটা মাছ ফুটে।
বৰালি মাছ ফুটিবই মানে তেল আছে।
মানে হেৰি কি আছিলে এইটো বৰালি মাছ বুলি নহয় যোনখিনি মাছত হেৰি নাথাকে বাকলি নাথাকে।
উ বহুত বেছি ফুটি যায়ণ ধূপ ধাপ ধূপ ধাপ ফু দিলে যে একেবাৰে মন দৌ মাৰিলোঁহঁত।
উ মইটো মাছ ভাজিবলৈ এৰি দিলো মোৰ গোটেই এটা হাত পোৰা গোটেই দাগ।
উম, মোৰ গোটেই এটা হাতত দাগ পৰি আছে।
মই দেউতাকহে চিঞৰিছো আহকচোন আৰু মা
আজি মহায়ে জপ এটাৰ কথা কৈ আছিলে ন। তাৰপিছত আৰু ইণ্টাৰভিউ কাৰণে আজি নিয়া কথা আছিলে, কালি আ অ' এই ই কালি যে ইমান গৰম পৰিছে মানে গৰমতে মোৰ খং উঠি গৈ কৈছেগে মানে।
উম জাগে তাগে গালিও পাৰি আছো, মানে ভাইটিয়ে মই মাজে মাজে লাগিও আছো। আৰু সিও মানে পতককে বেয়াকে কৈ দিয়ে ন। সেইকাৰণে মানে মোৰ খং উঠি লৈ পেলাই মই ক'লো যে হেই ইয়াত মোক চাকৰি তাকৰি নালাগে মই হেৰি নাযাও ইটাৰভিউ এনেকে কলো। সেই আজি সচাকে নিনিলে। তাৰ পিছত মই এতিয়া আহোতে সুধিছো। থ নিদিলা বুলি কৈছে হেৰি তুমিয়ে কালি কৈছিলা হেৰি কি নকৰো বুলি ইয়াত। সেইকাৰণে মই নিনিলো এনেকে কৈছে।
আৰু ক'বাত ওলাব বোলে।
উম। আমাৰ ছোৱালীজনী আহিছে বাহ ভাত খাবলৈ। কিমু।
আহ অ' তাই কি বৰালি মাছ খাব?
অ' কিন কিনকৈ বৰষুণ দি থাকোঁতে দুইজনী গৈ বৰষুণত পুতি আছিলগৈ মনে মনে। নাছিলে যে, তাইে মই। তাই চটো দ বেছিক গি কি ভিত মই ভিতলে আৰু ভিতলেকে চিঞৰিছো আহিলে বোলে।
সেই ভগৱান সে তোৰ মাকাহঁতে দেখা নহয় আকৌ চৰ দি লাগিলে তোমাকে ক'ব।
এ অকণ অকণ খেলিছে, উম।
উ বেয়াও যিমান ভাল।
উম।
হেৰি যে, এইটো মানে বেছিকে ৰ'দ দি দি বৰষুণ খুন্দি দিলে এইটো বৰষুণ বেয়া হ'ব বাৰু।
উম, নহয় সিহঁতি আকৌ সৰু পোৱালি ন তাই আকৌ অকমানতে বেমাৰ হয় আকৌ চিমুৰ।
উম নাই তাই আহোঁতে তিতিতি আহিছে প বে পঠিয়া থা
উম উম।
কিনকিনকৈ বৰষুণ দি থাকোঁতে আহিছিলে এতিয়া অকণ বেছিকেই দিছে।
উম।
ঠান্দাটো তথাপিও ইমান কমা নাই, অকমান
নাই আমাৰ ইয়াততো বৰষুণ নিদিয়েই, তাৰপিছত আকৌ অলপ ঠাণ্ডা পেলাইছিলে দেই দিনত, আবেলি টাইমত নে? সন্ধিয়া টাইমত অকমান মানে হেৰি পৰিছিলে নে আমাৰ কুলাৰটোৰ কাৰণেই হৈছে। অনে কলা বহুত অ ডাঙৰো বহুত স্পীড মানে একে লোড দিলেও মানে উশাহ চুখাহ ল'ব নোৱাৰি নিচি নিচনা হৈ আছে।
উম। কমাব বহাব পাৰিম নাই?
কমাব বঢ়াব পাৰি কিন্তু মানে কি হৈছে একেবাৰে কমটোৱে মানে বহুত বেছি।
অ'। হয় হয়।
সেইটোৱেই। এয়া মোৰ ৰুমলে বাৰু এইটো সৰু কুলাৰটো দি পঠালে।
আহ, কি কৰিলা?
মোৰ ৰুমলৈ বোলো সৰু, কুলাৰটো লৈ দি পঠালে।
আহ অ'।
উম এ একেই ফেনখনে যিটো হেৰি স্পিড লয় এইটোয়ও সিমানেই লয়, তাত যেনিবা এই ডাঙৰটোত হেৰি লগাই দিছে ভলটেজ যে বহাবলে যে কিবা এটা লগাই যে মেচিন।
আহ।
লগতে সেইটোও আনিছে।
সেইকাৰণে দাম লৈছে।
দাম লৈছে মানে সেইটো বেলেগকে পইচা দি আনিছে। চাৰি হোজাৰ নে কিমান লৈছে জানো।
অ' এ ন ইমানো বৰ্তমান নালাগে নহয় মানুহৰ আৰু।
নহয় নহয় মানে ইয়াৰ আকৌ ভল্টেজ নাথাকে নহয় ভল্টেজ নাটানিলে আকৌ কুলাৰ নচলিব।
সৰুটো চলিব কিন্তু মানে ডাঙৰটোত আকৌ সিমানখিনি ভল্টেজ লাগিব ন।
অ, তেনেকে হেৰি ষ্টেবিলাইজাৰ কিনি আনিছে নেকি?
অ, ষ্টেপ ব্লেজাৰ অ'।
অ, সেইটো আমাৰ ফিজটো অলপ বেয়া হওঁতে ফোন কৰোঁতে কৈছে নহয় বোলে আলোকৰ তাত যদি ভল্টেজটো কম হয় ষ্টেবিলাইজাৰ লগাবলৈ। মই এ নালাগে আমাৰ ইয়াত ভল্টেজ বহুত ধুনীয়া তাৰপৰা আহি পেলাই চালে নহয় বেলেগ এটা বস্তু তটো বেয়া হৈছিলে।
অ' অ' এ ৱেৰেণ্টি দহ বছৰৰ আছে তথাপিতো চাগে তোমাৰ লোকে পইচা দিয়ে পঠালা।
সেইটো ল'বই আৰু সেইটো চাৰ্জ মেকিং চাৰ্জ চাৰে চাৰিশ।
কিন্তু নলয় ৱৰেণ্টি বুলি থাকিলে ৱৰেণ্টিত পইচা নিদিয়ে নহয় মানুহে।
ইমান ফোন কৰোঁতে কৈছোঁ যে অফিচৰ পৰা আপোনালোকৰ চাৰ্জ হ'ল চাৰে চাৰিশ দিব লাগিব বুলি ক'লে। যাবা আমি বোলো হ'ব। তাৰপা বোলে চাৰ্জ চ চাৰিশ দিয়া ওপ যিটো বস্তু বেয়া হৈছে। সেইটো বস্তুৰ দাম আঠশ।
এইটো তোমালোকে নকলা কেলে ৱৰেন্টি কাৰ্ড থাকোতে আপোনালোকে পইছা কিয়
সেয়া সেই চব চ সে চব চাবমিট কৰাৰ পিছত আহিছে মানুহ এটি কাৰড চাত বিল চিল চব আমি দিবা পিছতহে আহিছে।
তেন্তে আকৌ তোমালোকৰ পৰা চাৰ্চ কেলে কৰিছে?
নাজানো আৰু সেইটো লয়ে আৰু উম। চাৰি বছৰ
তাকেহে আৰু হা হা
ফিজটো লোৱা চাৰে চাৰি বছৰ হ'ল আমাৰ।
দহ বছৰ ৱাৰেণ্টি আছে।
উম, জানো দহ বছৰ আছে বুলি। উপায় নাই আৰু কি ক'ব আমাৰ ইয়াততো ফ্ৰ্ৰীজৰ মেকানিক চেকানিকো পাবলৈ নাই আগত তেনেকে ধৰাচোন ফ্ৰীজচটো আকৌ বেয়া হৈ থাকিবও দিব নোৱাৰি।
উম, হম জানিছো বাৰু আহ ঠিক আছে দিয়া মই হেৰি কি আছিলে ভাতকেইটা চাই আহোগে এবাৰ।
অ' অ' হ'ব।
উম, উম ঠিক আছে।